হেল্ল', অহ', লৰাই মাৰিছিলে সিটোলা শুনিলো- শুনিলো। জেঠী এটা হাগি থৈ গুচি গ'ল অ', মোৰতে।
ওম, তললে গল নে জেঠী টো কেন
মূৰত গো পৰিছে মানে হাতটোত চোমোতে গোন্ধাইছে নহয়।
অহ, ভালহে একো নহয় লৰাই বেলেগলে মাৰিছিলে।
মামূৰ্টোলে মাৰিছিলে ত কাৰণ মই কলো যে, তই কৌৰটত নাই। পেলাই কাটিলে অকণমান দেৰি। হ'ল আৰু মাংস সাতটা নবজাৰ পৰা সিজাই আছো।
লোকেল মুৰ্গী হে।
হে হল- হল। মাংসবোৰ ভাজি খাবলৈ মন যায় ইয়াক কত থেপথেপিয়াকে খায়। এনেই নষ্ট হয় পানী দি দিলে খাবলৈ মন নায
লাষ্টত অকণমান কাহি থব লাগিছিলে আকৌ পানী দিয়া আগত দু পিচ মান। কিন্তু, লেথেপিয়াই খালে ভাল গম পালি।
উম জোলটোকন সদিপে একবাই নাখায় বস্তু এনেহে। নে ইনে বস্তু বো আনে মোৰ বোলো শিকিলো হয় নহয়।
মাহঁতৰ সেয়াই হৈ যাব।
সে মাহেঁতক তিনিশ আশী গ্ৰাম দিছে। আমালে এশ হে এশ নে দুশহে আনিছে পাঁচশ বিশ টকা সেই নহয়। সৰখিনি ঘৰতে দি থৈ আহিছে।
উম মায়হে বনাইছে জুমিক টেষ্ট কৰিবলৈ দিছে লোৱাইও খাইছে বুলি কৈছে।
অ।
মামই খাইছে। ব কথাও তা
আহিবলে লাগে মই যোৱাবাৰিলে যাম মধিয়াম খাবলৈ।
অ তই যিটি বস্তু খাই নাথাকিবি মাকক কৈছে তই সেইটো যিটি বস্তু খাই নাথাকিবি ফুট ফুটৰ পাকে কাহো হৈ আছে ইমান কাঁহ হৈ আছে মই বোলো কাঁহ দপ। খাই দিয়া কছে নাই ল' ভগ আছে যো খাইয় দিয়া হয় একো নহয় বোলো। কৈছে লোৱাই আকৌ হ।
আমা ভাইটি হেতৰ গুত্বটো কম। এতিয়া মোৰ অ মোৰো বেয়া লাভিল ইমান পইচা পইচাকে নাথাকে নহয়। বেয়া ঘৈণীয়েক হিচাপ। গৈ পেলাই লৈ যাব লাগে লোক। কৈ ধুনীয়াকে দেখুৱাই আনক খোৱা এইটো বাও অকল মোক। মো আকৌ দেখিলে বেয়া লাগে। এতিয়া কালি মোবাইলত পইচা না লোৱাই। হোৱাই আহিলে হ।
কাৰ জিমি ভাগ।
বা সেইকাৰণে ৰিজাছটো হৈছে।
এই ভাইটিয়ে কওঁ বুলি কয়। ভাইটে কওঁ ভাইটে কওঁ বুলি কয় ই ফোনটো হ'লে মাৰিবলে এইবিলাক। সেই কেবলে কৈ ছাগে তোক ফোনটো ৰিচাৰ্জ কৰি দিয়া নাই।
মই নমৰা দেখি লৰাই বোলে মামি, মই বোলো মামী ফোনত পইচাই নাই। মই বোলো হুন ভৰাই দিয়া আজি এতিয়া মই পিছত তোমাক দি দিম পাই এনেকে বুলি ক'লো আগৰ দিয়াই নাই অথনি দুশ টকা এটা দি দিলো আকৌ তাক ফটো মাৰিবলৈ যায়। তা অৌ দলিন দুটা আনিলে পাছপৰ্ট ফটো লাগে। টিকেটৰ ক্ৰচিংত লাগে।
অঁহ। এই পাৰিলে কেখনমান সৰহকে উলিয়াই থব লাগে।
থাকেহে উলিয়াই কামতে লাগি আছে নেকি কিবা। অ, তাৰ লৰালেকে আটা মাৰিছে মাংসকণ দিবলৈ যাওঁতে।
কৈছে ছো বায়ে বায়ে ভাজি দিলে আৰু আপুনি ভাজি দিলে, চৰুত থাকিলে মানে মাহঁতে আকৌ কাইলৈও খাব পাৰিব।
উম, এতিয়া খেতি কৰা কথা কৈছে হেনো খেতি ঘৰত কৰা কথা কৈছা পইচা সিয়ে দিব এতিয়া, ঘৰত মানে মানুহ লগাই কৰিবলৈ কৈছে, হয়ও আধিটো দি দিলে সমানে গুচি নাযায় জানো? কে কি কয় নাজানো।
অ এ হেৰিয়ে কৈছে আজি কৈছে নে?
উম।
অঁহ। ভাইতিক দুই দিছে বুলি কৈছে নহয়।
উম। সেইবোৰ সিহঁতৰ গছৰ পানি গছৰ কাণৰ পানীয়ে কানে নাযায়, সেইবোৰ পইচাতে মাজতে থাকে যে, সেইকাৰণে ব দান দক্ষিণা কৰি দি দিয়ে। থাকে অকমান মনটো শান্তি কৰিলে সি থাল মাৰিবলৈ গৈছে। অ সেই তেনেুৱা আকৌ আমি অভাৱ ভাবিবই লাগিব টকা দুহেজাৰ খৰচ কৰিবলে।
আৰু আমাৰ মনটো বেয়া লাগিলে ক'ৰবাত গৈ বাহিৰতে খাই আহোগৈ বুলি ইমান জেগা আছে। খাবলৈ যাবলে, মনটো গলে কি দাল হব ধনটো নাই, ধনটো নাই যে মনটো যায় ধনটো নাই।
লে।
মোৰ নহয় কাপোৰ কানি পিন্ধি এনেই ওলাই যাব বলে মৰিবলৈকো মন নাযায় এই একদম
ঘৰৰ ভ ঘৰৰ ভিতৰতে অহ আমাৰ শান্তি তাকেহে পায়
ল'ৰা কাইলে ফিজ ফিজিকেল এডুকেশ্যনহে আছে পাৰিব মই বোলো এইবোৰ অ কোৱাচোন বোৰ প্ৰশ্নটো নম্বৰতকে অকনমান বেছিকে লিখি থৈ আহিব লাগে সৰহকে ডাঙৰ ডাঙৰকে লিখি থৈ আহিব লাগে নম্বৰ পাবা তেতিয়া
সে সেপাই ঘপককে এইটো ষ্টেজো বেলেগ নহয় কি কৰিব কি মিলিব সেবোৰে চিন্তা লাগি থাকে
তাকে
ধুনীয়াকে কথা বতৰা পাতি আছে বাৰু চকু আগত থাকিলে শান্তি লাগি থাকে যি হলেও লগতে থকা যে গোট এমাহ গৈছেহে ৰাচোন এপ্ৰিল মে জুন জুলাই হল আক এপে মে জোনটো মাহ হল দুমাহ তিনিমাহ
এতিয়া ক কেই কেইটা বজাত খাবি ভাত চাই সাতটা হব এতিয়া
বেজি কেতিয়া ল ভাতটো উঠাই দিম তেতিয়া
উম
স লোৱাহতে পঢ়িছে নে
মানে পঢ়িছে আমাৰ পৰীক্ষা পাইছে ন এতিয়াহে গম পাইছে পঢ়িব লাগে বুলি কি লিখিছে পঢ়িছে ক'ব নোৱাৰো
সেই ল'ৰা ছোৱালী নাথাকিলে বৰু উদং একোৱেই ভাল নালাগে ৰুম চুমত থাকি
চিঞৱি চিঞৰি উঠাই পেলাই চাহ অঅন খাব দিলো উম নাথাকিলে মনটো দ থাকে আক
সেই অনৱতে গৈয়ে থাকা প্ৰদীপক দেখুৱাব নোৱাৰোহে গালি পাই বুলি উ বেয়া লাগি থাকা কথা বতাবোৰ কমি যায় নহয় সি থাকিলে যিটো হেৰি হৈ থাকে
দল মাৰিবলৈও হয়
উম
অথনি কলো তুমি বাবালৈ বেছি ফ বাহা থাক যা অ
বেছি মাহ দাইল যোনটোতে হৈ থাকে মোলে দাইল হৈ থাকিলে মোলৈকে মাৰি থাকিব বাপেকত অলপ বেছিকে হ'লেও বাপেকলৈকে মাৰে
উম
হ'ব বা তমুকটো তামুকটো মৰম আছে নহয় কিলিয়ে নাথাকিবা বাৰু পিতেকৰ বাপেক মই অকমান গালি পাও নি বাপ বাপেকে নাপায়
এইয়া বাবাই গালি নোপায় আকৌ মায়ে অকমান কয় থাকে ক কচোন বাবাই ক
পইচাঁটো মই টানি ধওঁ
কথাটো তেনেকে সেইবোৰ কৰিবই লাগিব বাপেক বোৰ তেনেকুৱাই থাকে জান নাই ম বাপেক বিলাকে কথা এটাহে কয় তাতে আকৌ একদম টানি ধৰিব নহয় যিটো কব। মোৰ কথা
থাকে ন
অই, হেৰিয়- বাতৰিতো দেখিছানে এই নাও অৱস্যা নেকি অ, এই ঘৈণী উ হাতমহীয়া কেঁচুৱা আছিলে যে মানুহজনী মাৰি পেলালে
মই কহ চোৱাই নাই ফেচবুক
মই অথনি দেখিলো মই বোলো বৰ বেয়া কথা দেই ইমান জনে আগৰ পৰা হেনো তেনেকে মানে মায়ে সে যৌতুকৰ কাৰণে মায়ে ঘৰলৈ গুচি যায় আকৌ ঘৰত হেৰি কৰি কেইদিনমান থাকি মেলি কিবা কিবি হলে ট্ৰিটমেণ্ট চিটমেণ্ট কৰি হ'লেও আকৌ মানে মানুহজনে মাতে মানে ঘৰলে মাতে আকৌ তেনেকে থৈ থৈ যায়হি- অই সেইৰে কেইদিনমান ভাল কেইদিনমান বেয়া তেনেকে থাকোঁতে থাকোঁতে সেই ইমান যদি হৈ আছিলে মানুহ ঘৰে অকণমান চিন্তা কৰিব লাগিছিলে একেবাৰে লাষ্টত একেবাৰে মাৰি পেলালে যা অম অখক খবৰো দিয়া নাই হেনো ওচৰৰ কোনোবা মানুহে দি গম দিলতহে গম পাইছে হস্পিটেলত গৈ ডেড বডি চাইছে হয় বুলি পেটত এটা হাতমহীয়া কেচুঁৱাও
অহ অহ অহ
এনেকুৱা মানুহ হ'ব লাগিব
সেইটটেৰি এইটোলে ছাৰ আমক কই দিবি মোক কিন্তু ঢেৰ কৰিলে তথাপিতো মাৰি নেপেলালে নহয় কথাটো কৈছো লৰা তেনেকেই গা হল তেনেকেই পালোঁ-
এ মানুহটোৰ খংটো ৰূপটো বে বেছি লয় কিন্তু সেইটো হিচাপত হেৰি নকৰে-
মম মম মৰম মৰম আছে। নহয় মাৰাকে নামাৰে নহয়।
যাৰ বেছি খং থাকে সেইবিলাকৰ মৰমো থাকে নহয়।
সেই যি কওঁ বুলে এটা পইচা পাতিত মোহ নাইও বেয়াও লাগে একেবাৰে মোহ নাই পইচা পাতিত য়েহ আজিলাগাত তল পইচা ন পইচা নহ এক টকাও নিজে নাৰাখিলে দেই
অ আমাৰ হেৰি ধনঞ্জয় এতিয়া নিজে ভাত বনাই খাই খাই নহয় তহঁতৰ ৰুমতে আছে। কোনে তাকেঁ।
নিজে মটা বনাই খাই আছে
এতিয়া বিলৰ কাম হি কৰিব নে চাই কৰিব হেৰি যোগেন ছাৰক
কিহৰ
বিলপ বিলকাম
এতিয়া সেই অ কাইলে আহিব যোগেন ছাৰ গা বেয়া গোচি গ'লগৈ আজি
অহ।
তাৰপা আকৌ সেই কাইলৈ আহিম বুলি কৈছে। কাইলৈখাইে থাকিব থাকিলে দুইটাত। থাকি বন মানে খাব।
উম।
বনাব দুইটায়া লাগি কি ক কৰিব। জ্যোতি মামিও কৈছে নহয় আমাৰ ঘতো সি ভাত খাব সি আমাৰ ই চিকচাক প্ৰদীপ চিকচাক বৰ চিকচাক প্ৰদীপ। মাছ মাংস হ'লেও মাছ মাংসটো চালি যায়হে খায়। মাছটো বগা পৰি থাকিলে নাখায় সেমেকে। কা হলে নাখায়। নাখাই এতিয়া যে ইমান ডাঙৰ ডাঙৰ পুঠি গ। কিবা কিবি য বহুত লাঙিত লাগিছে। নাখায় নহয় না। খায়ো নানেও নুচো।
হু হু।
ধুনীয়া মাতা লগাইছিলো যাব পাৰি হলে না। খাই লে কি কৰিম মই অকলে খাবলৈ বেয়া লাগে নহয়।
ভাজি থৈ চব কৈছ সেইকেইটা আৰু ভাল খাবলৈ পিঁয়াজ অকণ দি ভাজিলোও তেনেকে অ ঘিনকৰেক ক'লা মাছ। একো নখাই নহয়।
সেইটো জানো বিচনাটো বেছি। জ্বলা চলাবোৰ বেছি খাব। ক নহয়।
অ জুনৰ ল পৰীক্ষা খবৰ লৈছিল নি।
ত মেছ বেয়া হৈছে বুলি কৈছ দেখোন তাই। তাহে মাৰিছে। ছিলে মোল মোলো মই তোলৈ মাৰিম বুলি ভাবিছিলো আৰু তেতিয়া নাইনটলৈ যাবলৈ ওলাই আছ তাৰ কৈছে মেট যে বেয়া হৈছে বুলি কৈছে। তেওঁ মোক নাজো। অ কি কয়।
বেয়া আছে টান পাই যে পঢ়িবলৈও মন নকৰে বুলি কৈছে।
আ মাক।
উম। আকৌ বোলে এ আথনি কৈছে সেইখিনা ছে। খিণ ছে হেনো লোৱা। স্কুললৈ যান না খাই ন। লা।
অ মই খিন দেখিছো কালি মোক। অকমান অকমান ভিডিঅ' কল কৰিছিলে ছোৱালীয়ে তেতিয়া দেখিছোঁ।
অহ ল'ৰা।
লোৱা থাকো দে।
উম কৈছে যে দুইটাই নাখাই যাওঁতেও খাই নাযায় আহি পেলাই খাম বুলি। খোৱাটো কমিছে।
ল'ৰা ছোৱালী এইবোৰ চিন্তা অঁহ মুঠতে ল'ৰা ছোৱালী থাকিলে চিন্তা নোহোৱা ল'ৰা ছোৱালীয়ে ভাল।
উম।
ফূৰ্তিনো কি পাতিছোঁ মানুহবোৰ ফূৰ্তিকে থাকে খাবলৈ নাপালেওঁ যি। ফ মানুহবোৰ যিকোনো মানুহবোৰ ফুৰ্তি ফাৰতাকে থাকে বোলো খাবলৈ নাথাকিলেও।
উম উম এতিয়া আমাৰ এই কাষৰ ঘৰ যে একো মাছ। মাংস অনা মই গম গতি নাপাওঁৱে বজাৰ নকৰেই অকল আলু আৰু মানে দালি হলে হৈ যায় চব্জিও নানে কেনেকে খাই থাকে তাৰ ফূৰ্তিত ডেছ পোছাক কৰি ৰাস্তা। এঘন্টা দেৰ ঘন্টা কথা পাতিহে সোমাই সন্ধিয়া লগা।
মই ভাবো মত নাই।
হাঁহি ধেমালি কৰিবলে থাকে সেইবোৰ মানুহৰে ভাল অও, চিন্তা নাই। আছে আছে নাই নাই। চালা স্টাইল মাৰি মাৰি লৰাঁবোক।
লয় আম খুজিছে মই বোলো শুন আছে কেনেকেনো নিওঁ আম। আম।
এ লৈ যাবি আকৌ ঠেই, হে হৰি গাড়ীতহে যাব হেকন বাওঁ সিটো বিষাব মানে তই। চিন্তাত ভৰাই তাতে ডাঙৰ সেই বহল বেগ এটা নাই জানো তোৰ।
তাইছত হেই জোলৰ বেগ একেবাৰে দিবলৈ নাপালোঁ এতিয়ানো কেনেকে নিয়ো তালে নি, নিলুৱে। মাক একো জেকু কই, আকৌ নিব কোনে?
পাতি দিবি তাই বজাবলৈ। ছোৱালী পৰীক্ষা আছে আহিব পাৰে নহয় ন ছোৱালী পৰীক্ষা হৈ আছে লৈ যাবি নিবি। নিলে নিবহি নিনিলে তাত ল'ৰাই কাটি কাটি খাই দিব তাতঁ।
নিও নিনোকে গাড়ী লৈ গ'লে মানে নিলে নিব। অহঁ। তেনেকা কৰিব লাগিব।
অ শুক্ৰবাৰ দিনা গলে লৈ যাব পায় থাকিবগে জানো তেতিয়া।
থাকিব।
উম।
এটা আছে। সকলোঁ গামোঁ। ৰাতিটো হৈ আহিলে ভয় লাগে টোপনি গলে যায়।